হেল্ল'।
গুড ইভিনিং।
গুড ইভিনিং কি খবৰ
ভাল তোমাৰ
ভালে দিয়া কি কৰি আছা খবৰে নাই ইমান দিন
এ আছো ৰবা বহুত বিজি হৈ আছো এইকেইদিন আৰু
অ কলেজ গৈ আছা।
গৈ আছো আৰু যোৱা নোপোৱাকে তুমি গৈ আছা।
অ মোৰ একজামো শেষ। এতিয়া বন্ধৱে দিলে আৰু
অঁ, বাকী ঘৰত খবৰ পাতি?
ভালেই দিয়া তোমালোকৰ?
ভালে।
চবে ভালে আছে?
উম আছে আছে।
অঁ আমাৰো সেই বিয়া গ'ল সেনেকেই সময়ে ন'হল।
অ মওঁ শুনিছিলো কাৰ বিয়া আছিলে নো?
এ বাৰ।
অ' ভালেই খালেনে?
অঁ অঁ
অঁ পিছে এটা কথা আছিলে।
কোৱা?
মোৰ সপোনৰ পেচা আৰু মই ইয়াক কেনেকৈ ভাল লাভ কৰিম।
অঁ
আহ্‌ঁ সকলো আহ্‌ঁ- আজি আমি মোৰ সপোনৰ পেচা আৰু মই ইয়াক কেনেকৈ লাভ কৰিম বৃহৎ আলোচনা কৰো আহা অলপমান। অঁ
আ এইটো, এইটো এটা অতি আকৰ্ষণীয় বিষয় কাৰণ প্ৰায় সকলোৰে নিজৰ ভৱিষ্যতৰ পেছা সম্পৰ্কে সপোন থাকেই।
ঠিক কৈছা। প্ৰথমে কোৱা তোমাৰ মতে সপোন পেছা বুলিলে কি বুজাই?
মোৰ মতে, সপোনৰ পেছা হৈছে-এনে এটা পেছা যিটো আমাৰ আগ্ৰহ আৰু দক্ষতা লক্ষ্যৰ সৈতে মিল খাই। এনে কাম যিটো কৰি আমি আনন্দ পাওঁ আৰু আগ্ৰহ অনুভূতি কৰো। নহয়নে?
ময়ো একামত। বহুতে ভাৱে যে পেছা মানে কেৱল ধন উপাৰ্জন কিন্তু মোৰ মতে, এই সুখ আৰু সু- অঁ সন্তুষ্টি দিব লাগে।
ওঁ ঠিকেই কৈছা। যেতিয়া মানুহে নিজৰ কামত উপভোগ কৰে তেতিয়া তেওঁলোকৰ অধিক উৎসাহী আৰু সফল হয়।
তোমাৰ কোনো সপোন আছেনে?
হয়, মই এনে এটা পেছাক বিচাৰো য'ত মই নতুন নতুন কথা শিকি থাকিব পাৰো, আনক সহায় কৰিব পাৰো আৰু সমাজত মানে, ইতিবাচক প্ৰভাৱ পেলাব পাৰো।
আঁ খুব ভাল, খুব ভাল, মোৰ মতে, ঠিক পেছা বাছনি কৰাটো জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
ঠিকে কৈছা। আমি বাছনি কৰা পেছাই আমাৰ জীৱন ধাৰা ব্যক্তিগত বিকাশ আৰু ভৱিষ্যতৰ সুযোগ সমূহত বহুতো প্ৰভাৱ পেলায়।
সপোনৰ পেছা লাভ কৰাৰ প্ৰথম পদক্ষেপ কি বুলি ভাৱা তুমি?
আঁ-সপ্‌- প্ৰথম পদক্ষেপ হৈছে- স্পষ্ট লক্ষ্য নিৰ্ধাৰণ কৰা। আ- মানে যদি আমি জানো আমি কি বিচাৰো, তেন্তে সেই অনুসৰি আগবাঢ়িব পাৰিম।
আচ্ছা, ঠিকেই কৰিছা পিছে। লক্ষ্য নাথাকিলে দীৰ্ঘহীন হোৱাটো স্বাভাৱিক।
তাকেই, লক্ষ্য স্থিৰ কৰাৰ পিছত শিক্ষা আৰু জ্ঞান আহৰণৰ মনোযোগ দিব লাগে।
উম, শিক্ষা আমাৰ ভৱিষ্যত। পেছাৰ বাবে প্ৰয়োজনীয় জ্ঞান আৰু যোগ্যতা প্ৰদান কৰেণে?
অঁ ঠিকেই কৈছা আৰু শিক্ষাৰ প্ৰক্ৰিয়া বিদ্যালয় বা মহাবিদ্যালয়ৰ পিছত শেষ নহয় ন' সফল মানুহে সদায় নতুন কথা শিকে।
উম মই সম্পৰ সম্পূৰ্ণই এ কামতে আজিৰ যুগত নতুন প্ৰযুক্তি আৰু দক্ষতা সদায় আহি আছে।
সেইবাবে সময়ৰ সৈতে খাপ খোৱাই চলাটো আমি অতি প্ৰয়োজনীয়।
শিক্ষাৰ পৰা আন কি কি বিষয়ে সফলতা পা-পাৰে জানো?
আ, কঠোৰ পৰিশ্ৰম আৰু নিৰ্মানুবৰ্তিতা অতি গুৰুত্বপূৰ্ণ। পৰিশ্ৰম নকৰাকৈটো সফলতা পোৱা কঠিন হয়।
উম ঠিকেই কৈছা বাৰু বহু সফল ব্ক্তিয়ে সফল হোৱাৰ আগতে বহু বিফলতাৰ সন্মুখীন হৈছে।
অ-তাকেই বিফলতাক শেষ বুলি নাভাবি শিক্ষা হিচাপে লোৱাটো উচিত হয়।
উম ম'ও সেয়ে ভাৱো পিছে, এই চিন্তাধাৰাটো খুব ভাল। প্ৰত্যাহাৰ আ অঁ আমাক অধি শক্তিশালী কৰি তোলে।
অ ধৈৰ্য আৰু দৃঢ় সংকল্প সফলতাৰ মূল চাবিকাঠি নহয়নে?
উম! দক্ষতাৰ কথা কবা ইয়াৰ গুৰুত্ব কিমান
অতি বেছি শিক্ষাৰ লগতে যোগাযোগ ক্ষমতা দলীয় কাম নেতৃত্ব আৰু সমস্যা সমাধানৰ দক্ষতাও থাকিব লাগে মানুহৰ।
এই দক্ষতাসমূহ প্ৰায় সকলো পাছতে আছে না উপযোগী নে?
অ ঠিক তেনেকৈ নিয়োগকৰ্তাই এনে লোক বিচাৰে যিয়ে মানে আনৰ সৈতে ভালদৰে কাম কৰিব পাৰে আৰু সমস্যা সমাধান কৰিব পাৰে।
ছাত্ৰ-ছাত্ৰীয়ে এই দক্ষতাসমূহ কেনেকৈ গঢ়ি তুলিব পাৰি জানো?
আহ, বিদ্যালয়ৰ কাৰ্যসূচী বিতৰ্ক গোটীয় কাম আৰু জনসমক্ষে ভাষণ আদি অংশগ্ৰহণ কৰিব পাৰে।
কিতাৰ পৰা এই আইয়া অলা অলালাইন পাঠ্যক্ৰম গ্ৰহণ কৰিলে সহায় হয় জানো?
আহ, হয় আৰু অভিজ্ঞ লোকৰ পৰাও শিক্ষা উপকাৰী
এতিয়া সমাই ব্যৱস্থাপনাৰ কথা কওঁ ইয়াৰ গুৰুত্ব কি?
অহ, সময় ব্যৱস্থাপনাই পঢ়া শুনা ব্যক্তিগত জীৱন আৰু অন্যান্য দায়িত্বৰ মাজত অহ ভাৰাসাম্য ৰক্ষা কৰাত সহায় কৰে।
উম ঠিকে কৈছা দেই মই এ কামত ভাল সময় ব্যৱস্থাপনাই মানসিক চাপ কমাই আৰু উপদনশীলতাও বৃদ্ধি কৰে। উৎপাদনশীলতাও বৃদ্ধি কৰে অ অ
অ ঠিক ইয়াৰ দ্বাৰা মানে আমি লক্ষ্যৰ ওপৰত মনোযোগ কেন্দ্ৰীভূত ৰাখিব পাৰো।
উম, আত্মবিশ্বাস কথাও গুৰুত্বপূৰ্ণ
নিশ্চয়! আত্মবিশ্বাসে আমাক নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস কৰিবলে সহায় কৰে।
উম বহু সময় মানুহে নিজৰ ওপৰৰ সন্দেহ কৰি হাৰ মানি লয়
কিন্তু সফল হবলৈ নিজৰ ওপৰত বিশ্বাস ৰখাটো অতি প্ৰয়োজনীয় কাৰণ বিশ্বাসেই আমাৰ জীৱনত মানে, মানে ডাঙৰ অনুভূতি দিয়ে।
পৰিয়ালৰ সহায় কিমান গুৰুত্বপূৰ্ণ বাৰু?
অ, কিন্তু হে কি কৈছা?
পৰিয়ালৰ সহায় কিমান গুৰু ত্ত্বপূৰ্ণ?
অহ কিন্তু শেষত নিজৰ ভৱিষ্যতৰ দায়িত্ব নিজেই ল'ব লাগে।
অ ময়ো তেনেকেই ভাবো অভিজ্ঞতা লোক পৰামৰ্শই সঠিক সিদ্ধান্ত লোৱাত সহায় কৰে।
নিশ্চয়, আমাৰ সপোন মানে আন কোনোৱে পূৰণ কৰিব নোৱাৰে আমি নিজৰ সপোন নিজেই পূৰণ কৰি ব লাগিব।
একেবাৰে ঠিক আমাৰ সফলতা মূলত আমাৰ নিজৰ প্ৰচেষ্টাৰ ওপৰত নিৰ্ভৰ কৰে।
স্পষ্ট লক্ষ্য নিৰ্ধাৰণ আৰু শিক্ষা গ্ৰহণ কঠোৰ পৰিশ্ৰম অহ দক্ষতা বৃদ্ধি সময় ঠি সঠিক ব্যৱহাৰ আত্মবিশ্বাস আৰু কেতিয়াও হাৰ নামনা
অতি সুন্দৰ কথা।
অহ, এই পদোক্ষ এই পদক্ষেপসমূহ অনুসৰণ কৰিলে যিকোনো ব্যক্তিয়ে নিজৰ সপোনৰ পেচাৰ দিশে আগবাঢ়িব পাৰে হয়নে তোমাৰ মতে?
হয় হয় কব পাৰি যে সপোনৰ পেচাই আমাৰ জীৱনৰ উদ্দেশ্য আৰু দিশ প্ৰদান কৰে ইয়াক লাভ কৰিবলৈ নিষ্ঠা শিক্ষা আৰু অধ্ক্ষাই প্ৰয়োজন।
ঠিকে কৈছা আৰু দৃঢ় সংকল্প আৰু অবিৰত প্ৰচেষ্টাৰ বাবে আমি অ আমাৰ সপোনক বাস্তৱত পৰিণত কৰিব পাৰো।
উম ঠিকে বুজাইছা দে থেংক ইউ থেংক ইউ।
অ এনে তোমাৰ মানে পিছলৈ কি সপোন আছে?
অহ বাৰু এতিয়া তেনেকে মানে মই ইমান দূৰলৈ নাই ভবা ইদেন যিহেতু কলেজত মই চাইন্স লৈ কৰি আছো ইদেন
অ অ অ
উম!
তেনেকুৱাই কলেজ। কলেজ কলেজকে থাকোতে, তেনেকে একো চিন্তা কৰাই নহয়।
উম নিজৰ আমাৰ ফিউচাৰলৈকে আমি আৰু ভাবিব পৰা হৈছো আৰু।
তাকেই, কিবা এটা কৰিলে আমাৰ কাৰণে ভাল।
উম। এই জীৱনটো, এই জীৱন আৰু, এতিয়া পঢ়ি আছো। কেতিয়াবা দেখা যে আকৌ নিজৰ সফলতা নিজে, গঢ়িব লাগিব।
অ। স আ
তুমি কি কৰিবা ভাবিছা?
পিছলৈ।
মানে এতিয়া কলেজৰ পৰা পাছত কি কৰিবা?
কলেজৰ পিছত ভাবিছো মাষ্টাৰ্চ কৰি কিবা মানে টিচিং লাইনত যাওঁ নেকি।
আটচ্ছা। ঠিকে আছে ভাল পঢ়াবা দিয়া।
অ বি এডটো কমপ্লিট কৰি কিনে।
অ।
আৰু তুমি?
অ তেনেকুৱাই।
চায়েঞ্চ লৈছা যে, ই মানে কি হ'ম বুলি ভাবিছা পিছলে?
মেডিকেল লাইনতে যাম বুলি ভাবিছিলো আৰু?
অ অ হ'লে ভালে হয়।
উম এতিয়া ঘৰৰ মানুহৰো থাকিব লাগিব, ঘৰৰ মানুহেও সেইয়ে বিচাৰে।
অ ঘৰৰ মানুহে বিচাৰে, মানে পিছলে যাতে কিবা এটা হও। ভালকে,
এ সফলতা লাভ কৰিবলৈ নিজৰ দক্ষতাও প্ৰয়োজন। ঘৰৰ মানুহৰো আত্মবিশ্বাস আছে, মোৰো আত্মবিশ্বাস থাকিব লাগিব।
সেইয়ে।
উম।
নিজে কিবা এটা কৰিব পাৰিলে, ভাল হয়।
হয় হয়। নিজে কৰিব নোৱাৰিলে বেলেগৰ আশাত থৰিনা থাকিব পাৰি আজিকালি আৰু নিজৰ ভৰিত নিজে থিয় হোৱাটোহে স্বাভাৱিক কথা।
অ। অ অ সপোন দেখিব লাগে, সপোন দেখি দেখিলেহে সেইটো পু পুৰণ কৰিব পাৰি।
মানুহৰ সপোনে জীৱন।
উম ঠিকে কৈছা।
তুমি বাৰু কিনো ভাবা। পঢ়াৰ কথা। যে সপোন কৰি দেখিলে মানে পাছলৈ গৈ কি হব সপোনটো।
সপোনটো মানে ধৰা দেখিছো সেইটো মানে আমি ক কৰিবও লাগিব অকল দেখি থাকিলে নহব মানে বহি থাকিলে।
উম ম তাকেই ভাবো।
অ। অ বাকী পিছলৈ কি হয় সেইটো দেখা যাব।
নিজৰ মনোযোগ একগা গোটেইখিনি দিলেই হ'ল বাকী ভৱিষ্যয়ত যি সপোন আছে পেচা সম্পূৰ্ণ হব।
থিকে কৈছা।
উম।
আৰু সেয়া। কি কৈছা।
নাই নাই কোৱা কোৱা।
আৰু দৃঢ়সংকল্প আৰু অবিৰত প্ৰচেষ্টাৰে মানে আমি সপোনক বাস্তৱ ৰূপত পৰিণত কৰিব পাৰোঁ।
অ পাৰি আজি মানে বেলেগ কিবা কৰিলে মানে একো নাই নিজৰ যদি আহ নিজৰ ওপৰত আত্মবিশ্বাস নাথাকে।
উম।
মোৰ মতে সপোন পেচা হৈছে এনে এটা পেচা যিটো আমাৰ আগ্ৰ দক্ষতা আৰু লক্ষ্যয়ৰ সৈতে মিল খায়।
অ।
উম এনে কাম যিটো কৰি আমি আনন্দও পাওঁ আৰু আগ্ৰহ অনু অনুভৱ কৰো।
অ।
উম।
এতিয়া ভাল লাগিল তোমাৰ লগত কথা পাতি ইমান দিন পিছত।
অ তুমি।
পৰ।
হো।
কি কৈছা।
নাই নাই ক'ব বিচাৰছিলো মই এনে এটা পেছা বিচাৰো যত মই নতুন নতুন কথা শিকিব।